শুনিছা নাই
শুনিছোঁ শুনিছোঁ
কি কৰি আছা
এ তোমাৰ এনেই শুই আছো তুমি
মই এ শুই আছোঁ কি কৰিবা
খবৰ ভাল
খবৰ আছোঁ আৰু তোমাৰ ভাল নহয়
তাকে পঢ়া শুনা কেনেকুৱা চলিছে
পঢ়া শুনা চলি আছে অলপ চলপ
ভালকে চলিছে নে বেয়াকে চলিছে
ভালকে চলিছে
এ পঢ়া শুনাটো ভালকে কৰিবা
ভালকে কৰিব লাগিব। বাকী আজিকালি ক'ত থাকা দেখা নাপাওঁ যে তোমাক
অকমান দূৰত থাকো গম পাইছা নাই
দূৰত থাকা নেকি
মই তোমাক গড়টো সলাই দিলো
সলাই দিলা নেকি?
এই দুদিনমান কাৰণে আহিবলগীয়া হ'ল পতককে কাম এটাত গুচি আহিলো তাকে এই যাম গ'লে গ'লে লগ পাম দিয়া চিন্তা নকৰিবা এই বেলেগ এটা ঘৰলৈ গুচি আহিব লগীয়া হ'ল পতককে
বাকী ভালে আছ নহয়
বাকী তোমাৰ ভাল মানে ভালে বেয়া মাজতে আৱ যেনে তেনে ডিঙিটোতে মূৰটো লৈ জীয়াই আছোঁ আৰু
অহ অহ।
তেৰা কীপাট।
উম বাকী ভাত পানী খালা।
ভাত পানী তোমাৰ আজি এই হেৰি হ'ল এ ভাত বনোৱা নাই বনাম। খাবলৈ মন নগ'লে বনাই থোৱা নাছিলে। মানে উম কালি নবনালো আৰু কালি বাহিৰতে খাই লৈ। সেইকাৰণে আজি বাবলৈ মন নগলে বাচন চাচন ধুই পেলাই তাৰপিছত বাহিৰতে।
খাই আহিলা, ঠিকে আছে মই একে। আজি মই অলপ ওলাই আহিছিলো এঠাইলে।
অ।
তাৰ পিছত এ বাহিৰতে খালো ভাতটো।
অ।
ঘৰলৈ যোৱা নাই যাম আৰু দেৰিকে ৰাতিপুৱাতে আহিলো।
অ এতিয়ালৈকে ঘৰলৈ অহাই নাই নেকি।
নাই যোৱা নাই যোৱা। এ কাম এটাত আহিছিলো।
অ ক কামটো হ'ল নাই।
কামতটো হোৱা নাই বাৰু আৰু অলপমান আছে।
অ তাকে কামতটো, হৈ হলেহে আহিবানে নে কামতটো হবলৈ দিন লাগি। দিব।
এইখিনি।
কামটো হবলে সময় লাগিব চাগে কেইদিনমান।
অহ অলপমান লাগিব চাগে।
তাকে, কেতিয়া আজি অহা হ'ব জানো।
আজি নহব চাগেদি আজি নাযাবও পাৰো।
তাকে বগা আকৌ ঘূৰি নুফুৰিবা দিন। গাল ভাল নহয়, বুজিছে ন তাকে। কাম বহুত মানুহটো তাকেহে। মানুহটো ওখয়ে হৈছে সকলো ধৰণে নহয়।
কামৰ পেচাৰ কিমান কাম আৰু।
এ কাম বজ। জাই মানে চাইডৰ পৰাহে ঠেলিছে ওপৰৰ পৰা ঠেলা নাই। অ কামে ওপৰালে ঠেলিছে কিন্তু চাইদৰ পৰাও ঠেলাটো দিছে মানে।
খাই চব ফালৰ বা নকবাও।
তাকে কৰি দিব ল কামটো।
কৈ আছো আৰু যিমানটোলৈকে যায়।
অ হয় নেকি কৰি দিব লাগে এদিন ফলটো খাবলৈ পাবা।
ফল এটা মিঠাই ব নে টেঙাই পাওঁ।
তে হ'ব আৰু কিবা এটা টেঙা হলে নিমখ জলকীয়া দি খাই দিবা মিঠা হলে এ খালি। কো হোৱা।
ঠিক খাব পালেই হ'ল ন।
তাকে, এই খাবলৈ পালে মানে। তে এতিয়া এনেকুৱা দিন যে খাবলৈ পালে হ'ল পৰহ, ভাত কি শে খাইছে জানে নাই।
কে।
এই যে দোকানত যে পাই যে চল্লিশ টকা যে লৈ যায় আমৰ ৰসটো যে।
অ তুমি সেইটোতো খাই পাইছা নহয়।
অ মই সিদিনাছো, বাত সেইটো দি পেলাই। উপায়ে নাই মানে, মই ভাবিছিলো এ আছ। আছে আছে বহুত ভাল ভাল ইতিহাসত আছে মোৰ ওচৰত।
ভাল ভাল, ইতিহাস আছে তুমি ভাল ভাল ইতিহাসি হেৰি কৰিছা।
তাকে মই লৰাটো চাহ বনাই খোৱা মানো।
উম কুকাৰতো চাহ কুকাৰত বহি খাইছো বাৰু
কুকাৰত খাই যে নেকি?
কিন্তু এই, আমাৰ ৰসৰ নাই খালেই।
একদম ঠাণ্ডা আমৰ ৰস ঠাণ্ডা পাত একদম এটা এটা হৈ যে কি ধুনীয়া লাগিছে। বেয়া কৈ যে তাতে চেনী অকমান চটিয়াই লৈছো এ। জলপান খ আনি না লাগিছে একদমঁচা, চা যা কোনোফালেই দি যে গম পাই সো।
কিনা জলপান, কিনা জলপান।
মই ভাবিলো মানে যে এই ম ৰসটো লৈ যাওঁ এতিয়া এইটো খাই খাই ভাতটো বনাই এতিয়া ভ। নালাগে, তাৰপিছত দেখিলো। ভাত বোলো আছি আকৌ চব্জি বনাব লাগিব তাক চব্জি বা দেখিলো ভাল। ভাজি বনাব চালোঁ উ বাচন। তাৰ পিছত বাচন কবা লেতেৰা থকালে তোমাৰ। ল সেই আমৰ ৰসটোকে ঢালি খাই ল ঠাণ্ডাই ঠাণ্ডাই।
হক।
তাকে পেটটো ঠাণ্ডা পেলাই থ'ব লাগে যে, গৰম দিনত। সেইটো কাৰণে মানে তোমাৰ পেলাই থব লাগে আৰু। পেটটো ঠাণ্ডা তাকে তুমি কেনেকে কেনেকে খাই পাইছা। মানে অসাধাৰণ টাইপে কেনেকে।
এ কি কবা আলু পিটিকা।
আলু পিটিকাই নি মই আজি ৰাতি আলু পিটিকাই খাই খাওঁ নেকি ভাবি আছো এই আলু, আলু পিটি কেইদিন কেইদিনমান নেখালে বহুত দিনৰ মূৰত খালে আলু পিটকাটোও ভাল লাগে আকৌ খাই। তাৰ লগত ডিম এটা দি দিব লাগে। বইল কৰি পেলাই ভাল লাগে, ভাল লাগে।
খালে হ'ল কি এটা।
উ ধেই ভাত খাইছো আলু পিটিকাই দি।
তোমাৰটো তুমিতো ইতিহাস আছে তোমাৰ আমৰখন।
এ তোমালোক গুচি যোৱাৰ পিছত মই বিশেষকে সেয়ে আলু পিটিকাই বেছিভাগ ভাত খাইছো এতিয়ালৈকে যিমান কি সাঁজ খাইছো।
মই গুচি আহা পিছত ন।
মাছ মাংস খাবলগীয়া হ'লে মানে হোটেলতে খোৱা হয়। খুব কম বনোৱা হয় মানে। বাকী মানে বনোৱা এলাহত তোমাৰ আলু পিটিকাই খাই দিয়া হয়।
নাই মই থাকোঁতে কিন্তু খালোঁ দেই দুইটাই বহুত।
এ খালোঁ তোমাৰ বেছিকাই মাছৰ আলু বিলাহী জোল।
এ বহুত মই যে কিনি আনি খোৱালো মাছ লোকেল মাছ।
তাকে কাৱৈ মাছ, সেইকেইটা কাৱৈ মাছ আমাৰ গাঁৱত তোমাৰ মানে গাঁৱলৈ লৈ গ'লে বিদেশী বুলি ভাবিব আমাক। গাঁৱৰ কাৰৈ মাছ কেইটাই।
ছিলো মোক কৈছে বিশ টকা কেজি তাৰপিছত কিনিব গৈছো চল্লিশ টকা আশী টকা লগাই দিছে যা।
তাকে এই মানে গম পালে আৰু কিনিব মানে ইয়াৰ এই বস্তুটোৰ প্ৰতি আগ্ৰত
আৰু দিব কজু কমকে আৰু বঢ়া বাঢ়িছে নুশুনে।
তাকে এইবিলাক হৈয়ে থাকে।
তাক যদি মই আধা কেজি আনিম বুলি কৈছো সি
মানে লৈ যা আজোৰ জবৰদস্তি। আনিবই লাগিব মা
আনিবই লাগিব।
তাকে- সিদিনা তোমাৰ গাহৰি মাংস আনিলো ভাল নালাগিলে খাই পেলাই।
অ
এই গাহৰিটো কিবা ভাল নহয় ইমান মানে পচন্দ গাহৰি নহয়।
অ
তেল নাইকিয়াৰ নিচিনা গাহৰি মানে শুকান চৰ্বি নাই। তেনেকুৱা গাহৰি ভাল নালাগিলে খাই।
ত এ ইমানতো চব গাহৰি ভাল নালাগে খাই।
তাকে আমি যে ভেণ্ডি ভাজিছিলো মনত আছে নাই?
নাপাও নাপাও এইবোৰ, আঠাও আঠাও।
ভেন্দিয়েত
এইবো এইবো এইবোৰ ভেন্দি ভাজি নহয় আঠা হ'লগে।
সেইটো খাব লগীয়া ভেন্দি আও মানে হয় নহয় বাওঁ। সে তেনেকুৱা আও তাগে ভেন্দি কাহিনী আছে দেই, মোৰ এতিয়া ভেন্দিৰ এতিয়া ভেন্দি তোমাৰ দোকানত দেখিলে তোমালে মনত পৰে। অ ভেন্দি কিনিবলৈ ল'লে নেলাগে নেলাগে আকৌ খেলি মেলি নকওগে আউ মই, আমি সেদিনা ভে ভেন্দি ভাজি ক'ৰবাত পেলাই দিয়া পিছত কিহে খালো বাউ ভাত আমি
দালি হপাই, দালি
অকল লাল এ খিচি বনাই দিছিলোঁ নেকি! আলু পিটিকা নি
অৱ
আলু পিটিকাই খাইছিলো নি সেইদিনা
আলু পিটিকা খালো আমি
তাকে পাহইএ থাকিলো
আলু পিটিকা আলু পিটিকা
তাকে সেই খিনি সিদিনা ৰাতি শুই থাকো নে মোৱাইলটোত মানে ডিলিট কৰি আছিলো আউ এইবিলাক ফটো চটো কিবা কিবি না ভিডিঅ' এটা দেখিলো তাৰে বেয়া হাঁহি উঠিলে নহয়। মনত পৰি গ'ল মানে এইটো যে কেমেৰা মেনে নাছিলে নাছিলে অ তাকে সেটোত বহুত হাঁহি উঠিলে।
এইবোৰ কিছুমান ভিডিঅ' পুৰণা ভিডিঅ' চাই হাঁহিও খুব ভালো লাগে।
গোটেই কেইটাই চিঞৰিছে গোটেই কেইটাই চিঞৰিলে না গোটেই কেইটাই চিঞৰিছে নাছিলে নহ'ল।
ইয়াত চবে নাচিছে ই পাহই থাকিলে।
চবেই নাচিছে মই পাহই থাকিলো আও মই যে এইটো বস্তু বনাই আছোঁ
কেমেৰা মেন এজন আছিলে নহয় ওৱন ৰ
সেইকাৰে ময়ো নাচি দিছোঁ চবে নাচিছে এতিয়া মই পাহৰিয়ে থাকিলো মই যে কিবা এটা বনাই আছো মই যে নাচ নাচিবলৈ নহ'ব মইহে নাচিছোল তাই জঁপিয়াই জঁপিয়াই
এ তাৰ কথা কি কৈছিলে।
তোমাৰ মেট্ৰেজ খত ভাল জপিওৱা হ'ল তোমাৰ সেইখনত এই পকাত পৱাখনত এটাই এটা খানত প্ৰতিবাই লেতেয়াই হৈ থাকে
উম উম
ভালে ধুব লাগে। এখন খানা এটা অ' এইটো খানা খালেই ধুব লাগিব মানে।
এটা খানা খালো ন ধুই মেলি আকৌ ৰ'দত নহ'লে আকৌ সোমাবও নোৱাৰি সেইখন।
অ' সেইটোয়ে সেইকাৰে শুবও নোৱাৰি মানে এনেকুৱা অৱস্থ তা হৈ যায় গচকি মেলি গোতে।
একদম।
খন আছে নাই?
এইখন আছে বাও।
ইয়াতে আছে নে তাল তাত আছেগে।
গাড়ীখন তাতে আছে।
ইয়াতে থৈ গ'ল অ' এই বগাকে লৰাটো ওচৰত আছে। অ' সি চলাই মেলি কৰ'বাত যায় চাগে। তাকে চলাই মেলি দেতে চেতে যাই চাগে। তাকে লৰা ডাঙৰ হ'ল দেখিছো বহুত। কিবা কিবি তাকে দেখি আছো বাও
দেখিছা নেকি তুমি?
দেখিছো দেখিছো। দেখুৱাই দিয়া নহয় আজিকালি। অ' আগ আগতেও দিয়ে মানে মোক নেদেখা পেলাই দিয়ে চাগে। আজি কালি দেখ আজিকালি দেখুৱাই দিয়ে।
আগতে নিদিয়ে সি।
তিনিদিন মান যে খুব দিলে সদায় এটা এটা। তাৰপিছত আকৌ এইকেইদিন নাই
নাই নাই।
তাকে মই বোলো কি হৈছে? চবকে খেতি ল'ৰা সলনি হৈ গ'ল দেখোন।
চবকে খেদিলে নিজেই সলনি হ'ল। চবকে বেয়া কৰি নি এ আহিব চাগে দেই। আগষ্টত মাহত আহিব একে বাৰে।
মোৰ লগত লেখকো এতিয়া উম নেযায়। এনেকৈ গলে গ'লে নেযায় বাহি বাহিৰে আমাৰ জিলালৈ যাব। ঘৰত নোসোমাই গে
কোন
আমাৰ লেখক।
অ' লেখক নাযায় নেকি ঘলে?
লেখকজন নাযায় নহয়।
ঘৰ ত্যাগ কৰিলে নেকি?
তেওঁ দেখোন আজি দুবছৰ মানে হল ঘলে নোযোৱা।
উম কৃষ্ণ।
ভাল পায় আকৌ দেই আহে আৰু বাপেক মাকে লগ কৰিবলে। উ এ দিন দিয়াকে দিনতে আহে। আকৌ ঘূৰি যায়গে। তেনেকে বাপেক মাক আহে লগ পাই পেলাই বিহুৱে ক কাটি
বিহু এশকাৰী বাপেক বাপেক মাকে হেৰি নাযায়। ৰামি লেখক দেই
তাকে তাকে গানটো বেয়া লগা নাই কিন্তু এই মাজত উসাইি মানে বাকী খিনি মানে তোমাৰ কিবা আমনি লগা নিচিনা লাগে শুনিলে।
এ যিখন মই যে তুমি শুনোৱাইছিলা।
অ'
দুসাৰী সে দুসাৰীহে ভাল লাগে উম বাকী খিনি ইমান আমনি লাগে।
বা এইখিনি মানে কিবা কবিতা
অ ইমান এটা ভাল নালাগে ভাল নালাগে অ সেই দুসাৰী দুটা লাইনে ভাল লাগে
তাকে চবেই কৈছে মোক সেই কথাতো অকল তুমিয়ে নহয় আৰু ময়ো সেই বস্তুটো তাক কৈছো কথাটো যে বস্তুটো মানে প্ৰাণ যে বস্তুটো কৈছো এই গানটো যে প্ৰাণ পাই উঠিছে অকল সেই শাৰী শাৰী দুটাৰ কাৰণে হে নহ'বা বোলো
মেইন গানটো ভালে নহ'ল সেইতো
নাই নাই নাই এই শাৰীকেইটাই অকন মানে যি নহওক মানুহকেইট ধৰি ৰাখে আৰু শুনি থাকে চোন আৰু ভাল হ'বও পাই
অ অ সি মই ভাবি মোক গান টো অলপমান কাটি কাটি গৈ আছো হা বোলো ভাল লাগিব চাগে ভাল লাগিব পিছলে ভাল নহয় সেই শাৰীটোকে আকৌ ৰিপিট কৰিবলৈ যে ভাল লাগিলে
আহ সেইটোৱে নাই সি বহুত বেলেগকে মানে কিবা কি কৰিছে এতিয়া সিহে জানিব
উম দিয়া এ হ'ব দিয়া মাতি আছিলে